হেল্ল হা হেল্ল' বলে
অসমীয়াৰ কথাত
হয় কওক
এতিয়া যে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়ে আপুনি সেইটো গম পাইছেই।
পাইছো হয় জুবিন গাৰ্গ এজন বহুত ভাল ব্যক্তি আছিল অসমৰ বাবে
জুবিন গাৰ্গৰ ইমান দেৰ বছৰ দ দিন ধৰি ন্যায় পাৰ বিষয়ে আমি একো শুনিব নাই ন্যায়টো পাব নেপায় অকা ইখনে কি কৰে বা কোনে এই বিষয়ে
হয় জুবিন গাৰ্গে ন্যায় পাব বুলি আমি আশা ভাবিছো।। কাৰণ এতিয়া বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ দিন পাম বুলি ভাবিছো। জুবিন গাৰ্গে বহুত ভাল ভাল গান লিখিছিলে।
উ জুবিন গাৰ্গে ভাল গান লিখাটো নহয়। যিজন ব্যক্তিয়ে এ মানুহৰ হি হদ চুই যায় সেইজন ব্যক্তি আমি আজিলৈকে ন্যায় দিব নাই আমি কিছু কথা। আগবঢ়াই নিব পাৰো।
হয় জুবিন গাৰ্গক আমি নিয়াই দিব লাগে। কাৰ্যসূচীটো হাতত ল'ব লাগে। যাও জুবিন গাৰ্গ এজন বহুত ভাল ব্যক্তি আছিল।